উ
অ শুনা পাইছে ন আপুনি?
অ পাইছোঁ হয়, অ মই এনেই আছো বৰ্তমান।
হয় আপোনাৰ খবৰ ভাল আজি।
হয়, ভালে আছো আপোনাৰ ভালেনে?
মোৰ ভালে অ',।
হয়
অহ, আ মানে আজিতো বতৰ কেনেকুৱা?
আজিতো বতৰ মানে আহ বৰষুণ দিয়া- বৰষুণ দিয়া যেন হৈ আছে। কিন্তু আহ দিয়া নাই ৰাতিপুৱা -ৰাতিপুৱা নাই দিয়া ৰাতি ৰাতি অকমান দিছিল বৰষুণ।
হয়।
হয়, আপোনাৰ এইফালে বৰষুণ দিছে নেকি?
অ', ৰাতি দিছিল বৰ্তমান বৰষুণ নাই। আমাৰ আৰু এইফালে বৰষুণ পৰা নাইয়ে হলেও ৰাতি বৰষুণ দিছিল নাই কাৰণে বতৰটো ঠাণ্ডা আৰু বহুত ভাল আছে আজি।
হয়, ইফালে অ'তেনেকুৱাই আৰু বৰষুণ দিয়া যেনে হৈ আছে অমান -অকমান ঠাণ্ডা।
হয়।
হয়।
অহ, আপুনিয়ে অ'পথৰত কাম কৰে না অলপ- চলপ?
অহ, মই পথাৰত অ' কাম তেনেকুৱা নকৰো কিন্তু মানে আমাৰ আহ ঘৰৰ পৰা অহ ধান ৰোৱা হয় ন' ত' এনেই অহ কেতিয়া মাজে সময়ে যাওঁ আৰু। মানে চাবলৈ হয়।
আপোনালোকৰ আহ এই বছৰত কি -কি ধান ৰুব?
আমাৰ এইবছৰ ধানটো অহ উম, মই মানে ধানবোৰৰ বেছি নাম নাজানো অ',
হয়- হয় অহ তেনেহলে কেই বিঘামান আছে মানে মাটি আপোনাৰ লগত
মাটিতো আছে অ' কিবা অ' পাঁচ সাত বিঘা মান আছে নেকি
হয়- হয় অহ। আপোনালোকৰ ধানৰ এ'ধানৰ বাদে কিবা আৰু খেতি আছে নেকি যেনে ওখ জাগাত কৰা খেতি
অহ, নাই তেনেকুৱা খেতিতো নাই এ' বৰ্তমান ধানৰ খেতি মাত্ৰ আছে আৰু এনেই ঘৰত সৰু- সুৰা, শাক -পাচলিৰ খেতি তেনেকুৱা কৰো আৰু। আৰু ৰবাৰৰ খেতি কৰা হৈছে অকমান অলপমান। হয়, আপোনাৰ আছে নেকি তেনেকুৱা কিবা?
অহ, আমাৰ আছে আমাৰতো ধানত হৈছে পাচ সাত বিঘা মান আছে আৰু এতিয়া আমাৰ মানে বাৰীত ঘৰৰ ওচৰতে অলপমান মাটি আছে দেৰ বিঘা মান তাতে অলপ খেতি কৰিছো এতিয়াতো বাৰিষা হয় না
হয়।
এতিয়া মানে ভেন্দি, ৰঙালাও কচু,
অহ
কেৰেলা আৰু মেষ্টা এইগিলাক খেতি কৰিছোঁ আৰু অলপ অলপকে
উম
আপোনালোকৰ কি কি চব্জি আছে বৰ্তমান ঘৰৰ বাৰীত
আহ বৰ্তমান আমাৰ আহ মিঠালাও আহ ভাত কেৰেলা আৰু তিতা কেৰেলা তাৰপিছত অহ লেচেৰা আৰু অ তেনেকুৱা আৰু ফল অ আৰু যেনে লাও
হয়
আৰু মেষ্টাটো এনেই অকমান আৰু অলপমান আছে
হয় হয়
আৰু কোমোৰা আছে
হয় আপুনি কি চবজি খাই বেছি ভাল পায়
মই মানে আহ চব্জিটো মই বেছিভাগ আহ তেনেকুৱা চিম্পল বোৰ ভাল লাগে আৰু মোক অ যেনে আহ গাহৰি আৰু মানে গাহৰিৰ শাক আহ কিবা লগত আহ মৰা পাত লগত হয় আৰু তেনেকুৱা দালি ভাতো ভাল লাগে মাজি সময়ে আৰু
হয় অ কাৰ গাহৰি আৰু মৰাপাত এইটো কি আঞ্জা হয়এইটো
এইটো মানে খাৰ বনোৱা হয় হয় নামটো মই একজেক্লি ন জানো আৰু অ এনেই মাত্ৰ বনাতো খিনিতো জানো
হয় হয় এইটোতো নাৰ্জী বুলি কোৱা হয় হয় ন
হয় হয়
আপুনি বৰৰ খাদ্য যেনে অনলা অংখি আৰু নাৰ্জী এংখী এইটো বনাই পাইছ না
অ মই অডলা মানে পিঠালিটো মই বনাই পোৱা নাই একবাৰো
হয়
হয় মানে এইবিলাক আহ যিখিনি বড খাদ্যয় আছে এইবিলাক উম মই বেছি নিবনাও নবনাও মোৰ মায়ে বনায় ত' মানে তাই যি বনাই তাৰ পৰাই মই খাওঁ আৰু
হয়
হয়
আপুনি কেনেকে বনায় এইটো জানে নেকি
মানে বেছি ভাল কৰিতো নেযাও নেজানো এনেই অলপ চলপ জানো আৰু
অ যিখিনি জানে এইটো অলপ বুজাই দিব পাৰিব নেকি
হয় অ মানে পিঠালিটো ফাৰ্ষ্ট চাউলটো অ ভুনি লব লাগে আৰু অ পিঠালি বনাই দিব লাগে তাৰ পিছত আহ কেৰাহীত অ পানী আৰু খাৰ দি এইটো উতলিব লৈ দি থৈ দিওঁ তাৰপিছত এইটো পানীতটো আৰু খাৰটো যেতিয়া উতলিবলৈ ধৰে তেতিয়া অ পিঠালিটোত তাতে ঢালি দিও পিঠালিটো তাতে ঢালি দিয়াৰ তাৰ পাছত আহ অকমান পানী দিওঁ আৰু অ কুচুলিবোৰৰ লগত অ লাৰি দিয়া হয় পাছত স টো লাৰি দিয়াৰ পাছত অ অকমান সময় থাকি যেতিয়া উতলি উতলি সেইটো অকমান অ মানে ঠিক হৈ যায় আৰু
হয় হয়
তেতিয়া ওলাই লোৱা হয়
হয়
হয়
অ আপুনি কেতিয়াবা বনাই চাব হয় ন
হয় কেতিয়াবা মানে
অ
অ অ ঘৰত মানে যেতিয়া মা নাথাকে যদি ইচ্ছা যায় খাবলৈ তেতিয়া বনাই চাম আৰু কেতিয়াবা
হয় হয়
আপুনি কেতিয়াবা বনাই পাইছেনে এইবোৰ
হয় মই বনাই থাকো খুব এনেকুৱা মইতো বেলেগক থাকো হয় ন আহ থাকো না ম মানে কোনো বনোৱা মানুহ নাই কেতিয়াবা ইচ্ছা গিলি নিজে বনাই খাওঁ আৰু সেইবিলাক মই বেছিকৈ বনাওঁ যেনে পিঠাগু়িৰ লগত মূৰ্গী মাংস এনেকুৱা অনলাখৰি মানে বহুত স হয় আৰু কেতিয়াবা শামুক আৰু কি কয় মাটিত এ মাটি দালি নেকি মাটিকালে হয় মাটিকালৰ লগত বনাওঁ খাৰেদি বহুত সুখদ লাগে ভাল লাগে আৰু কেতিয়াবা শুকান গাহৰিৰ লগত মাটিকলাই বনাওঁ খাৰ দি কেনে মোৰ মানে বচিত তেল ইউজ নকৰোঁ বেছিভাগ মই খাৰেই ইউজ কৰোঁ
অ হয়
খাৰ খাৰ মানে বহুত ভাল এ আমাৰ পেট গিলাও চাফা ৰাখে
হয় হয়
আ আপুনি জানে নেকি খাৰটো কেনেকৈ বনায়
অ হয় জানো মানে আমাৰ ইয়াতে বনাই আৰু
অ
অ
কেনেকে বনাই যা জনাবচোন
অ মানে ফাৰ্ অ আহ কল কলগছটো কাটি পিনে সেইটো আহ ফাৰ কলগছু কাটে কটাৰ পাছত সিটো সৰু সৰু কৰি আৰু টুকুৰাত বনাই লও
টুকুৰাত বনাই সেইটো উম যেনিবা অ পাটি বা ধাৰা তেনেকুৱা বস্তু থাকে নহয় অ তাৰ ওপৰত ইটো পাৰি দিয়া হয় সেইটো শুকাব দিয়া হয় তাৰ পিছত শুকোৱাৰ পাছত আহ সেইটো জ্বলাই দিয়া হয় তাৰ পাছত জ্বলাই দিয়াৰ পাছত অ তাত তে অ সেইটো যি অ মানে আঙাৰ দৰে হৈ যায় ন সেই
হয় হয়
অ সেইটো অকমান অ চালি লোৱা হয় অ চেকি লোৱা হয় চেকি লোৱাৰ পাছত অ সেইটো অকমান পানী মিহলাই এইটো কিবা কৰা হয় গলোৱাৰ দৰে হয় অকমান আহ মানে আহ পুৰা আহ ধূলা দৰে হৈ থাকে ন ত তাতে পানী দি অকমান এইটো ভিজা ভিজা কৰি লোৱা হয়। তাৰপিছত সিটোকে অ ষ্টৰ কৰি থোৱা হয় ষ্ট'ৰ কৰাৰ পাছত লাহে লাহে কৰি ইউজ কৰা হয় আৰু মানে অকমান যিকোনো এটা অ বাতি বা কিবা এটা বস্তু লৈ আহ বা শাৰী তেনেকুৱা বস্তু লৈ আহ সেইবোৰ আহ তলত ফুঁটা কৰা হয় ফুটা কৰি যেনিবা তাৰ ওপৰত অ সেই খাৰ টো থোৱা হয় তাৰ পিছত ত উ তাতে পানী দিয়া হয় পানীতো পাছত তাতে খাৰ হৈ যায় আৰু
হয় হয় আপুনি ভালকৈ বুজাই দিলে বহুত ভাল হৈছে আপোনাৰ আৰু যহাতু
অ ধন্যবাদ মানে ইমানো ন জানো কিন্তু এইখিনিয়ে আৰু মই এইবাৰো মনত পোৱা নাই মাত্ৰ চাই থাকো কি ত
আপুনিও কেতিয়াবা কৰিব
অ কেতিয়াবা কৰিম আৰু হয় এক্সপিৰেনচৰ কাৰণে
হয় মানে এক্সপিৰিয়েঞ্চ ল'লে মানে মানুহ পাৰফেক্ট হয় যায়
হয় হয়
আহ আৰু আপুনি কি কি ফল খায় খাই কিনে ভাল লাগে আপোনাৰ
উম ফুলটো কলে মানে মই উম একজে্টলি ক'ব নোৱাৰিম মানে মোৰ বেছিভাগ আহ ফলবোৰ ভালে লাগে সকলো আহ ক'ব গলেতো মোৰ আহ আম ভাল লাগে আহ আৰু কল তাৰপিছত লেচু
হয়
তেনেকোৱা অ ঘৰত মানে যিখিনিয় পোৱা হয় বছৰিকা বা তেনেকোৱা
হয়
খাই ভাল লাগে আৰু অ যিটো টাইমত যিটো ওলোৱা হয় সেই টাইমত সেনেকোৱা খাবা
মানে যিটো টাইমত
হয়
সেইটো টাইমত মানে বেছিকৈ ভাল লাগে আৰু খাব সিনা যেনে এতিয়া এতিয়া মানে আম কঁঠাল এইগিলাৰ বতৰ হয় ন এনেকোৱা টাইমত এই সেইটো মানে ফ্ৰুইটছগিলা খালে আমি বহুত ভাল লাগে হয়নে
হয়
অ এতিয়া আমাৰ টাইমটো হৈছে থেংক ইউ
হত